অ',
কোলে নাই তোভাগৰ
উম', জানো শুলে চাগে। মোক ফোন চন কৰা নাই।
কেলে
ভেকচন ধৰিবাও এতিয়া
হম',
শুলেই নেকি? এই মই মেছেজ কৰিছো। ৰিপ্লাই চিপ্লাই দিয়া নাই শুলে হপাই
ত‌ই কি এতিয়া ভাও ধৰিবি নে কি নু
অ', মাথাৰ বিষালে মই শুই গলো।
অ', ঠিকে আছে। তোৱে ভাল দে আমাৰহে আৰু
এয়া আক আৰম্ভ হৈ গ'ল নে কাজিয়া
ক', মো আৰম্ভ মোৰ ভালে নাইচোন।
অ', ঠিক হোৱাই নাই নে?
উম', হম,
এয়াক ফোন চোন কৰিছা নাই।
নাই কৰা।
এই ফোনচোন নাই নেকি? একেবাৰে তেতিয়াৰ পা হেল্ল',
একেবাৰে নাই কৰা।
অ',
শুনিছা নাই?
উম', বাদ দে বোলো এইবিলাক ইমানকে লাগি থকাটো ভাল নহয়।
কথা কৈ দিলে বহুত হাই লেভেলৰ হাই লেভেলৰ এ মানে ফুটনি মাৰি দিলে।
অ',
তাক সেইকাৰণে বাদ দি দিলো আৰু
অ অ। বাদ দে সেইবিলাক। বেছিকে লাগি
পাতিলো চবফালে চবফালে বেঙেনা খেতিয়ে হয়, মই যিফালে খেতি কৰিবলগীয়া হয় সেইফালে বেঙেনা খেতিয়ে হয় চব ফালে।
উম। এনে খেতি
সেইকাৰণে একেবাৰে সামৰি দিওঁ বুলি ভাবিছোঁ।
আধিক দিব লাগে আধি আধি।
অ আধিত দিব লাগে নি
অ।
হ
হেহ বেঙেনা খেতি আধিত দিব লয়।
অ
হা?
বেলেগে কৰিব তই চম্ভালিবি।
তাকেহে। এই আজি পডকাষ্ট এটা চাইছিলোঁ মানে ইউ-ইউটিউবতটোৰ হেৰি এইটো কি বুলি কয় এই বাছবুৰ জনা এই যে ৰাতি যে চলে যে বাছবুৰ যে
উম
সেইবোৰৰ ওপৰত বিজ মানে সেইবোৰৰ ওপৰত বেপাৰ লাইনটো মানে তোৰ
উ মানে বুজি পোৱা নাই।
মানে তোৰ এই আমাৰ তাত যে বাছ যে চলে যে বাছ হওঁক তোৰ এইবিলাক ট্ৰাক বিলাক হওক কিবা কিবি যে চলে যে
উম।
এই বেপাৰটোত বহুত লাভ আছে।
কি মানে হেৰি এইটো কি বুলি কয়, উম এনে বাছ ষ্টেনৰ আগত
সেইটো নহয় মানে মালিক
মালিক মানে এতিয়া বাছ-চাছ কিনিব লাগিব এতিয়া।
অ কিনিব লাগিব মানে তোৰ এ চালো ল'ৰাটোৱে কৈ আছে তাত সি প্ৰথমতে এ মানে নব্বৈ হেজাৰ টকা দি পেলাই বাছ এখন কিনিলে,
উম।
মানে কিনা নাই, মাহে নব্বৈ হোজাৰ টকা দিব লাগিব মানে ভড়াত আনিছে,
উম উম।
ৰাতি চলে তোৰ হেৰি আমাৰ যেনেকৈ গুৱাহাটী বা লখিমপুৰ তাত চলে কিবা ৰাজস্থানৰ পৰা গুৰগাঁও নেকি
উম।
আমেদাবাদৰ পৰা গু-গুৰগাঁও।
উম।
তাৰপিছত প্ৰথমতে সেই নব্বৈ হোজাৰ টকা দি আনি লৈ পেলাই নব্বৈ হাজাৰ টকা ভাঢ়াত আনি পেলাই চাৰে চাৰি মাহ বাছ চলাই নতুন বাছ কিনি ললে তাৰছত নতুন বাছ কিনি পেলাই এ আকৌ চলাই পেলাই এতিয়া তোৰ তেইশখননে বাইছখন বাছৰ মালিক।
অ সেইটোৱে এই বাচ চাছবিলাক এখন কিনিলে হল, এখন কিনিলেতো আৰু কিনি থাকিব পাৰিবি।
আৰু ল'ৰাটোৰ বয়স কিমান জানানে নাই?
কিমান?
একৈছ বছৰ।
এই সেইটোয়ে ন এতিয়া এই আমাৰ বি
মাক মাক মৰিছে মাক মৰিছে দুহেজাৰ ওঠৰ চনত বাপেক মৰিছে দুহেজাৰ পাঁচ চনত সি জন্ম দুহেজাৰ পাঁচ চনত মানে সি জন্ম হোৱা বছৰে বাপেক মৰিছে তাৰপিছত মাক মৰিছে দুহেজাৰ ওঠৰ চনত, তাৰপিছত তাৰ কোনো ককাই ভাই কোনো নাই সি অকলে। নব্বৈ হেজাৰ টকাৰ প্ৰথমতে ভাৰাত আনিছিলে মোমাইকটো ডাইভাৰ।
এই আমাৰ বিহুপুৰীয়াতো এটা আছে নহয়। এই ট্ৰাক যে চলাই যে ট্ৰাক ট্ৰাক। তাক যে আছে যে পুষ্পা পুষ্পা টেঞ্চপত।
এ বৌ হেৰি যে সৰু সৰু বলেও পিকআপকেইখন যে আছে সেইটো বি বি আয় নেকি?
অ হেইটো বিহপুৰীয়া হে। আৰু এতিয়া ট্ৰাকো ললে নহয় দুখন ডাঙৰ ডাঙৰ।
অঁ এইফালে হেৰিয়ে বৈকোণ্ঠই লৈছে নহয় বোলে।
বৈকুণ্ঠ এখন আছে
অঁ কিবা বাইছ চকা নে বিশছ চকা।
অ বাইছ চকা এখন আছে।
নীলা ৰঙৰ ডামপা কেইখনমান আছে বাৰু?
আছে সাত আঠ খন মান। বেছি হ'লেও কম নহয়।
তাকে সেই বেপাৰটোতে সোমাব মন আছে মোৰ।
ইটো বিহপুৰীয়া ল'ৰাটো মাক বাপেক নাই।
অ।
বায়েক আছে বায়েকজনী কিবা প্ৰফ্ৰেশৰ কৰে।
বায়েকৰ পইচা আছে।
বাইেকৰ পইচা আছে মানে সি আৰু ইমান খোপা গাড়ী তা ভাগৰ নামততো এনেও আনিব নোৱাৰে।
উম।
আৰু এই বাইকৰো হেৰিতে আনিছে আৰু।
তাকে।
উম তাৰো একো বেছি হোৱা নাই নহয় একৈশ বছৰ নে বাইশ বছৰ হৈছে ল'ৰাটো
অঁ আমি এই একৈছ বছৰ বাইছ বছৰ বয়সত যিটো কৰি আছোঁ
তাতকে আৰু নালাগে আৰু।
তাতকে আৰু একো নালাগে আৰু, লাইফটো পিছলৈ কি গম পাই গৈছোঁ। এতিয়াই, জীৱন পিছলৈ কি হ'ব জীৱন ধপাত।
আমাৰ মানে কি হৈছে পইচা আজি আছে কাইলে নাই।
পইছা আজি আছে কাইলৈ নাই শুনিবি।
উম' ক
সেই এইটোক কি বুলি কয়। মোক কিবা মানে হেৰিয়ত এইটোক কি বুলি কয় এইটোৰ। কলেজত কৈছিলে এ হেৰিয়ৰ এই কি বুলি কলেজ যোৱা নাছিলো কাৰণে। পৰীক্ষা দিবলে পোৱা নাছিলোঁ।
উম'
তাৰপিছত মই গৈ পেলাই খুব লাগিলগে কলেজত হেৰিয়ৰ ওচৰত। মেণ্টৰ ওচৰত গৈ পেলাই খুব লাগিলোগে মেন্দেয়ে মোক কৈছে গাড়ীও যাব বাৰীও যাব নাৰীও যাব। থাকিব অকল এই কলে আমাৰ ইয়াৰ পা দিয়াখনে বোলে থাকিব লগত।
অহ' অহ'।
এইখনকে সেইকাৰণে ভালকে গুৰুত্ব দি পঢ়িব লাগে। বাকীকেইটা বস্তুত বোলে এই, এনেই মাথা গৰমকৈ লাভ নাই।
উম'।
সেই বুলি কলে তাৰপিছত এইবাৰও কলেজ যোৱা নাই। এইবাৰও ক্ষতি এইবাৰও বিচাৰি গৈছোঁ। এইবাৰও মানে, হেৰি আও যিটো লগৰ কথা পাতোঁ সি আও ফ্ৰী আও মানে আমাৰ লগত। পূৰা ফ্ৰী আও মানে ধেমালি ধুমোলা কৰি চ'ব কথা পতি থাকোঁ আও
উম' উম'
এইবাৰ তাক কৈছোঁ মই।
উম'।
মোৰ বোলো গাড়ীও গ'ল নাৰীও গ'ল এইবাৰ যদি পৰীক্ষা দিবলৈ নিদিয়ে বাৰীও যাব বোলো ঘৰৰ পা
সঁচাকে কৈছোঁ সেই লাগিলে ডিজিত হেতক সুধিবি। নাৰীও গ'ল গাড়ীও গ'ল এইবাৰ বোলো বাৰীও যাব।
উম'।
মানে ঘৰৰ পৰা ডাইৰেক্ট গ'লোঁ একেবাৰে বাঢ়িহে উলিয়াব আও। বাৰীও যাব আও এইবাৰ বোলোঁ এইবাৰ যদি পৰীক্ষা দিবলে নিদিয়ে।
বহিষ্কাৰ বহিষ্কাৰ।
বহিষ্কাৰ মানে একেবাৰে বহিষ্কাৰ আও ধেমালি নেকি ইয়াত পঢ়ি আছোঁ। পইচা দি আছে। মই কলেজ যোৱা নাই তাৰ কাৰণে পৰীক্ষা দিবলে মানে মোক আও মৰম কৰিব নে।
উম এতিয়া কাইলে লে এক্সাম আছে নহয় পঢ়িলি নাই।
হোম।
পঢ়া। কাইলে টো এক্সাম আছে।
ৰাতিপুৱাৰ হে পঢ়ো আমি। ৰাতিপুৱাহে পঢ়ো। ৰাতিপুৱা দহটা বজাত ৰাতি পঢ়িম আও দুটা বজালৈকে পৰীক্ষা আছে।
অ' ভালে কৰিছ দে।
আজিলেকে যিমানদিন পঢ়ি পেলাই পৰীক্ষা দিছোঁ। সিমানদিন আগদিনা পঢ়ি পোৱাই নাই ৰাতিপুৱা সময়তে পঢ়োঁ।
উম'।
ৰাতি শোওঁতেনে কিমান দেৰি হয় জাননে নাই? কালি পাঁচটা বাজিছে, তাৰ আগদিনাও পাঁচটা বাজিছে, সদায় পাঁচটা বজাতে শোওঁ।
ফিট কি ক'ৰ?
উম'?
কি ক'ৰ?
এনেই কিবা কিবি চাই থাকোঁ।
উম'।
এ চুপা চুপি বুলি যে এখন আহিছে চাইছান নাই?
নাই চোৱা, চাবলৈ মানুহ লগ পোৱা নাই।
ময়ো চাবলৈ মানুহ লগ পোৱা নাই। ইয়াতো এটা বিচাৰি ফুৰিছো কাকোৱে লগ পোৱা নাই। তাতে চাবগে লাগিব নি।
সেইটো চাবলৈ ভালেই বুলি কৈছে।
এ প্ৰথমতে যিখন আহিছিলে বহুত ভাল, বহুত ভাল লাগিলে চাই পেলাই। প্ৰথমতে জি জি খন আহিছিলে। এতিয়া যিখন আহিছে, এইখন তাতকৈও ভাল। এইখনত যতীন বৰাও আছে।
এইখন যতীন বৰা লাষ্টত ওলাই অকণমানকে। দাসহতে চাই আহিলে মানে কৈ চিলেহি।
অ', তই নগলি কেলে ইহঁতৰ লগতে?
এ সিহঁতৰ লগত কোনে যায়, ৰাতিহে আৰু দহটা বজাতহে গৈছে ইহতি।
সেই দুদু্বাহতেও চালেগে হপায়, ষ্টেটাছ দেখিছিলো।
অ', দুদুভাইতিহতে হেৰি প্ৰথম দিনাই চালে।
উম।
হেৰিটো গোটেইখন ষ্টেটাছে লগাই দিলে আধাখন।
ঠিকে আছে।
উম। এ নাৰায়নপুৰত চাবলে বেয়া আকৌ, বিহপুৰীয়াত ভাল। পৰ্দা মানে হেৰিখন স্কিনখন নাৰায়নপুৰখন বেয়া যে অলপ, ৰাউন টাইপৰ, গুল।
গম পাইছোঁ।
কোনোবাই চাবলৈ লগ পালে মানে যাম আৰু চাবলৈ। এই আৰু ভিক্ষাৰীগিটাৰ লগত পইচাও নাথাকে নহয়, আমাৰ এইকেইটাৰ লগত।
হ'ব।
উম, উম।